হেল্ল'
উম কি কৰিছ?
এনে আছোঁ, তই?
আছোঁ এনে, আছোঁ এনে উম, ভাত পানী খালি?
ভাত পানী খালোঁ, তই?
খালোঁ খালোঁ। ব্যস্ত নি বাৰু?
নাই নাই ক।
অ তোক কথা এটাৰ কাৰণেহে ফোন কৰিছিলোঁ কিবা এনে আলোচনা অলপ কৰিবলৈ।
উম।
উম এতিয়া ধৰা মানে অ অসমৰ সাংস্কৃতিক বুলিলেটো বহুত কিবাই আমি জানোঁ। ত তোৰ মতে অসমৰ সাংস্কৃতিৰ বিষয়ে কি ভাব?
আম মোৰ মতে অসমৰ সংস্কৃতি আম ভাৰতৰ ভিতৰত অন্যতম। সমৃদ্ধ সংস্কৃতি হয়। আৰু ক'বলৈ গ'লে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ভাষা, ধৰ্ম আৰু পৰম্পৰাৰ মিলন দেখা যায়, য'ত চবেই একেলগে বস্তুবোৰ আমি পালন কৰোঁ সেইবোৰ দেখা যায় মিলনটো দেখা যায় মানুহৰ মাজত কিমান মি মিলন আছে, কিমান ইউনিটি আছে।
উম উম হয় বাৰু মানে ঠিকে কৈছোঁ তই মানে ধৰ মানে অসমৰ আৰু উম অসমৰ সংস্কৃতি বুলিলে আটাইতকৈ মানে ডাঙৰ পৰিচয় কি বুলি তই ভাব?
অম মই ভাবোঁ প্ৰথমতে অসমৰ বুলি ক'লেটো সেইটো চবেই জানে আৰু আটাইতকৈ ডাঙৰ হ'ল বিহু। আৰু বিহুৰ জৰিয়তে অসমৰ মানুহৰ জীৱন ধাৰা আনন্দ তাৰপিছত সামাজিক কামবোৰ আৰু পৰম্পৰা প্ৰকাশ পায়। যিবোৰ আমি গম পাওঁ আৰু যিহেতুকে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ সাংস্কৃতি হ'ল বিহু সেইটো। বহুতেই বেছি আমাৰ কাৰণে ভাল মানে বহুতে বেছি আনন্দৰ।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
সেই বুলি ক'ব পাৰি আৰু।
উম, হয় বাৰু অ মানে আহ। বিহুৰ বিষয়ে অলপ কবি নেকি।
অঁহ ক'ম। অসমৰ সংস্কৃতি আলোচনা।
উম।
একদমেই মানে অসম্পূৰ্ণ হ'ব যদি আমি বিহুৰ কথা নকওঁ। তইতো জানই আমাৰ তিনিটা বিহু। ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। ৰঙালী বিহু বা বহাগ বিহু বসন্ত কাল কালত পালন কৰা যায় এইটো। তইয়ো জান ময়ো জানো। আৰু এই বিহুত মানুহে নতুন বছৰৰ আদৰণি জনাই। বিহুত নাচ গীত কৰে আৰু আনন্দ উদযাপন কৰে। আৰু মোৰ বাবে এই বিহুতো। মই বহুতেই বেছি ভাল পাওঁ আৰু এই বিহুতো কাৰণ এই বিহুত আমি। কাপোৰ কিনিব পাৰোঁ আৰু তইতো জানই মই কাপোৰ কিনি কিমানেই বেছি ভাল পাওঁ। তো মই এইকাৰণে ভাল পাওঁ। আমি নতুন নতুন কাপোৰ কিনিব পাৰোঁ বুলি। আৰু আমাক দিয়েও, আমিও দিওঁ সেইটো কাৰণে।
উম।
ভাল লাগে আৰু ফাংচনবোৰ হয়, যিবোৰ। তোৰ মানে আৰ্টিষ্ট বোৰে সেই বোলে গান গাবলে আহে সেইবোৰৰ কাৰণে মোৰ। মানে ভাল লাগে আৰু টো ৰঙালী বিহুটো।
উম আৰু ভোগালী বিহু আৰু কঙালী বিহু।
আম ওম। ভোগালী বিহু সময়ত মানুহে ভোজ ভাত খায়। মেজি জ্বলাই আৰু একেলগে আনন্দ কৰে। এই মানুহৰ মাজত। একাকতা ভাৱ বৃদ্ধি কৰে। তোক যদি মই ক'বলে। যাওঁ ভোগালী বিহুতো মই ভাল পাওঁ দে, এনেকুৱা নহয় কি মই বেয়া পাওঁ। কিন্তু ৰঙালীটো অলপ বেছি ভাল পাওঁ ভোগালীটো তোৰ আমি। বহুতবিধ বস্তু খাওঁ, আমাৰ ঘৰত আমি ন বিধ। বনাওঁ আৰু খানা খাদ্য। তাত তোৰ মাছ থাকে, মাছ দুবিধ থাকে, মাংস থাকে। ছাগলী মাংস হক, মুৰ্গীৰ মাংস হক, দালি থাকে ভাজি থাকে। সেইটো আমি খালোঁ, খাই কিনে আমি তাই নেক্সট দিনা। ৰাতি যিখিনি বনাইছিল। আমি নেক্সট দিনা আমি সেইখিনিকে খাওঁ মানে। বেছিকে বনাই থৈ দিয়ে আৰু সেইদিনা আৰু বনাব নালাগে আৰু। তেনেকে খাওঁ বাঁহী। ভাত আমি মানে খাওঁ আৰু তেনেকে খাব লাগে। সেইবোৰৰ কাৰণেও ভা। ভাল লাগে আৰু যিহেতুকে আমি মেজি জ্বলাও, সেইটো কাৰনেও ভাল লাগে ৰাতিপুৱাৰ আমি। গাঁওঘৰত থাকিলে ৰাতিপুৱাই উঠি কিনে। তোৰ আমি পাঁচটা মানতে উঠি গা পা ধুই ঠাণ্ডা পানীৰে। আমি মেজি জ্বলাবলৈ যাওঁ। বহুতেই বেছি ভাল লাগে আৰু কেতিয়াবা দেৰি হৈছিল হ'লেও আমি। জ্বলাটো চাওঁতেই তাৰে যিটো আমি ফুট লওঁ সেইটো ভাল লাগে। আৰু জুইটো পোৱাই বহুতেই ভাল লাগে। যেতিয়া তই গা পা ধুই আহিবি আৰু কঙালী বিহুৰ কথা যদি কওঁক কঙালী বিহু গুৰুত্বপূৰ্ণ হয় দেই। এ এই সময়ত কৃষকে নিজৰ বাবে প্ৰাৰ্থনা কৰে। আৰু ধাননি পথাৰৰ চাকি জ্বলায়।
উম আচ্ছা অ ভালকে মানে অতি চমুকৈ তই বুজাই দিলি বাৰু বিহুৰ বিষয়ে খুব ধুনৰ ত ধুনীয়াকৈ কৈছ তই। অ আৰু মানে অসমৰ সংস্কৃতিৰ আন এটা গুৰুত্ব পূৰ্ণ অংশ হ'ল লোকসংগীত নহয় জানো ধৰ বিহু গীত, জিকিৰ, জাৰি, টোকাৰি মানে এইবোৰ গীত অসমৰ সংগীতৰ সম্বদ বুলিও আমি ভাবোঁ।
অঁ অঁ। আঁ অসমৰ লোক সংগীত মানুহৰ সুখ দুখ, প্ৰেম, প্ৰকৃতি আৰু সামাজিক জীৱনৰ কথা প্ৰকাশ কৰে।
উম
আৰু আমাৰ ক'বলৈ গ'লে ককা আইদা হওঁক লোকগীতবোৰ বজাই থৈ দিয়ে ৰাতিপুৱা। যিটো শুনি বহুতেই বেছি ভাল লাগে লগতে সেইবোৰে আৰু শুনি ভাল লাগে ৰেডিঅ'ত দিলে বা টিভিতো লগাই থৈ দিয়ে লোকগীতবোৰ শুনি বহুত তে বেছি ভাল লাগে আৰু সেইবোৰৰ অৰ্থ আছে সেইকাৰণে ভাল লাগে লোকগীতৰ।
হয় বাৰু আগৰ দিনৰ গীতৰ মানে সুকীয়াই বেলেগ আছিল।
উম
আহ ধৰ এতিয়া আহ অসমৰ পৰা পৰম্পৰাগত সাজ পোছাকৰ ওপৰত কি ক'ব বিচাৰিছে?
ক'বলৈ গ'লে এইটোতো মানে চবেই জানে আৰু কি অসমৰ মহিলাৰ মেখেলা চাদৰ আৰু পুৰুষ পুৰুষৰ ধুতি গামোচা। আদি পোচাক পিন্ধা হয় বিশেষকৈ গামোচা। অসমৰ সন্মান আৰু সাংস্কৃতিৰ প্ৰতীক হয়। তোৰ যদি গামোচাখন নেথাকে কিবা এটা ভাল নালাগে গামোচাখন থাক কিলেহে সেই গামোচাখন গাত ল'লে সেই কিবা এটা ভাল লাগে। আৰু তোৰ মহিলাসকলৰ বাবেতো মেখেলা চাদৰটো আটাইতকৈ গুৰুত গুৰুত্বপূৰ্ণ বস্তু হয়।
উম সঁচাকৈ মানে গামোচাৰ কথা মানে বহুতে বিশেষ মানে ই এইটো গামোচা অকল এটা কাপোৰ নহয় মানে অসমৰ মানুহৰ মৰম সন্মানৰ পৰিচয়ও ইয়াত জড়িত হৈ আছে বুলি আমি ভাবো ন?
উম উম সেইটোৱে, গোটেইখিনি বস্তু অসমৰ খাদ দ্য সংস্কৃতিও বহুতে সমৃদ্ধ হয় তোৰ ভাত হওঁক মা গাছৰ আঞ্জা হওঁক তাকো টেঙাৰেহে দেই তাৰপিছত খাৰ হওঁক পিঠা হওক তাৰপিছত লাড়ু আদি অসমৰ, পৰম্পৰাগত খাদ্য আৰু যদি ক'বলৈ যাওঁ, আৰু যদি ক'বলৈ যাওঁ পিঠা আৰু লাড়ু। একদমেই বেছি গুৰুত্বপূৰ্ণ হয়। এনেও হয় আৰু বিহুতটো এইটো বহুতেই বেছি লাগে। তেনেকে আৰু।
উম আৰু চাহ, খাদ্য সংস্কৃতিৰ লগতো মানে অসমত বিভিন্ন ধৰণৰ জনগোষ্ঠীও, জনগোষ্ঠীৰ খাদ্য আৰু পৰম্পৰাই মানে অসমৰ সংস্কৃতিক, অতি অধিক বৈচিত্ৰময় কৰি তুলিছে ন? ধৰা মানে বিভিন্ন আৰু ইয়াত আমাৰ অসমত বিভিন্ন সাংস্কৃ তিৰ বিভিন্ন জনগোষ্ঠীৰো অৱদান আছে বুলি আমি ভাবো ন।
উম আছে হয়। অসমৰ সাংস্কৃতিত বিভিন্ন জনগোষ্ঠীৰ অৱদান আছে। বড়ো, মিচিং, কাৰ্বি। ডিমাচা, ৰাভা আৰু, আদি জনগোষ্ঠী আছে মানে সম্পৰ্ক এটা আ ছে আৰু সংস্কৃতি আমাৰ অসমত। আম সেই সেইখিনিয়ে আৰু ভাল লাগে।
সেইটোয়ে মানে তেওঁলোকৰ নৃত্য, উৎসৱ পোচাক আৰু মানে সেইবোৰে মানে, আহ অসমৰ সংস্কৃতিক আৰু অধিক সমৃদ্ধি কৰি তুলিছে।
উম হয় কিন্তু, অসমৰ ধাৰ্মিক আৰু ধাৰ্মিক সংস্কৃতিৰ কথাও উল্লেখ কৰিব লাগিব। শংকৰদেৱে আ বা তোৰ, যিখিনি অসমৰ বাবে কৰিছে।
উম
আৰু অসমৰ সমাজত গভীৰ, প্ৰভাৱ পেলাইছে সেইটোও আমি কথা ক'ব লাগিব।
উম ক'বতো লাগিব ধৰ মানে আ অসমৰ নাট্য সাংস্কৃতিও বহুত বিখ্যাত ন আমাৰ অসমৰ, ধৰ আ উম অংকিয়া নাট, আৰু ভাওনা অসমৰ পৰম্পৰাগত নাট্যকলাৰ অংশ হয়। আৰু ভাওনাৰ লগত শংকৰদেৱো জড়িত সামাজিক শিক্ষা আৰু নৈতিক মূল ধাৰা, মূল্যবোধৰ বাৰ্তাও দিছিল বহুত বিভিন্ন ধৰণৰ।
উম হয়। আৰু ক'ব গ'লে অসমৰ হস্তশিল্প আৰু, তাঁত শিল্পী সেইবোৰ বহুতে বেছি, বিখ্যাত হয়। পাট, মুগা, এৰী কাপোৰ। অসমৰ ক'বলৈ গ'লে, এক গৌৰৱ আৰু।
উম উম, কিন্তু মানে এতিয়া চা আজিকালি বহুত মানে আধুনিক হৈ পৰিছে নতো। আ বৰ্তমান সময়ত অসমৰ সংস্কৃতিটো সংৰক্ষণ কৰাটো এটা ডাঙৰ প্ৰয়োজন হৈ পৰিছে দেই আমাৰ।
উম সেইটো হয় কিন্তু। আম আধুনিক কিকৰ আৰু বিষয়নৰ ফলত বহু মানে পৰম্পৰা লাহে লাহে হেৰাই যোৱাৰ হেৰাই গৈছে আৰু।
উম দে তেন্তে, আজি তোৰ লগত মানে এইটো অসমৰ সংস্কৃতিৰ কথা পাতি ভাল লাগিল দে
উম ঠিক আছে।